হেল্ল' হেল্ল'
অহ হয় কওক
খুব খুব দুুপৰীয়া নমস্তে।
অ নমস্কাৰ।
আপোনাৰ কি কৰি আছে এতিয়া?
বৰ্তমান ইনষ্টাগ্ৰামৰ ৰিলবোৰ যেতিয়া বৰ্তমান কি চলি আছে পৰিস্থিতি সেইবোৰ চাই
হয় হয়।
কামবোৰ কেনেকুৱা এতিয়া।
ঠিকে আছে।
আপুনি কিবা হয় এইটো পৰীক্ষা কওক না। ধৰক আপুনি ক'ত কি কি কাম কৰি আছে এইটো? ধৰক আপুনি এয়াৰপৰ্টত কিবা কৰি আছে চাগে।
অ হয়।
ইয়াৰপৰ্টটো দেখিবলৈ ধুনীয়া লাগিছে। এতিয়া আগতকে বহুত বেছ ভাল লগা হৈছে।
অ হয় হৈছে।
অ দুটকীয়া তেৰে ৰাস্তাবোৰ কি ধুনীয়া কৰিছে।
উম।
ৰাস্তা সুন্দৰ্যতটো ধুনীয়া লগা হৈছে।
অ হয়।
ৰাস্তাবোৰ বৰি বা কৰিছে
হয় হয়
লাইট বাগৰা দিছে লাইট ৰাতি হলে ইমান ভাল লাগে
অ হয় ভাল লাগে বহুত ভাল লাগে হয়
অ
মই তাত কৰি আছো এভিয়েচন কৰি আছো উম
তাত বহু ধৰণৰ বস্তুৱে শিকিব পাৰি তেনেকুৱা চিকিউৰিটি এক্জিকিউটিভ শিকি আছিলো এচনত কেবিন ক্ৰু আছে ক্ৰাউন ষ্টফ আছে এইবোৰ বহুত ধৰণৰ কিবা আছে
কেবেন কিম কেলুকা বস্তু
কিন্তু তোমাৰ আ এয়াৰক্ৰাফটৰ ভিতৰত তোমাক যোনটো প্ৰা বাইকৰে গ্ৰাছ পেচঞ্জাৰ বোৰক চোৱা চিন্তা কৰে সেইটোকে কেবিন ক্ৰ বুলি কোৱা হয়
মানে পেচেঞ্জাৰবোৰক পুৰা নমস্কাৰ কৰিব লাগে ভালকে মাতবোল কৰিব লাগে
হয়
সন্মান দিব লাগে
হয় হয়
অ
আৰু ফ্লাই হোৱা যিহেতু ন আৰু কেতিয়াবা ফ্লাই হলে কেতিয়াবা বে তাঅ যাব পাৰি হেপ সেইবোৰ পৰাও ট্ৰেইনিং দিয়া যাতে পেছেঞ্জাৰ বোৰক প্ৰটেক কৰিব পাৰে পে প্ৰেচেঞ্জাৰবোৰক কেনেকে চলা ফিৰা কৰিব লাগিব যদি ফ্লাইটত ফায়াৰ হৈ যায় বা জুই লাগি যায় কেতিয়া কেনেকে লেণ্ড কৰিব কি কৰিব পানীত কেনেকৈ জাপ মাৰিব তেনেকুৱা ধৰণৰ বস্তুবোৰ
উৰা জাহাজ হয়
এইখন নৰ্মেল জাহাজ এহান আছে পানীত চলা আৰু এইখন হ'ল উৰা জাহাজ বুলি কয়
অহ
পানীত চলোৱা আৰু উৰাজাহাজৰ পাৰ্থক্য টো কেনেকুৱা
হয় পানীটো পানীত চলে আকাশৰটো আকাশত
অ সেইটো তাতে তাতে তাৰমানে আপোনাৰ পাখি থাকে ন পাখি দুখন থাকে
উম উম পাখি থাকে হয় পাখি থাকে উম
যেনেকে আপোনাৰ চৰাই চি চৰাইৰ পাখা পাখি থাকে ধৰক আপোনাৰ পাৰা হওক কাউৰী হওক এনেকুৱা এ হেইকাৰণে সেইখনক কি বুলি কয় উৰা জাহাজ বুলি কয়
উম উৰা জাহাজ বুলি কয় এয়াৰক্ৰাফ্ট এইটো এয়াৰক্ৰাফ বুলি পেলাই কয়
আমাক ইংলিছতো নালাগে মানে অসমীয়াতো লাগে
উৰা জাহাজ বুলি পেলেও ন হয় আকাশবাণী বুলিবলে
অ আকাশবাণী বুলি কয় ন কওকচোন আপুনি অলপ এনে বিষয়
অসমীয়া শুদ্ধ অসমীয়া ক'লেও আকাশবাণী বুলি ক'লে হয়
হয় হয় হয়
সেই উৰা জাহাজৰ আকাশ
মই শুনামতেটো সেইখন উৰা জাহাজৰে অসমীয়া ভাষাত কয় এৰোপ্লেনৰ শব্দটিক অসমীয়াত উৰা জাহাজ বুলি কোৱা হয়। উৰিব পৰা আৰু আকাশ আ আপুনি যোনটি কৈছে সেইটোও হয় আকাশ যি যান আৰ্থ আকাশত চলাচল কৰা যাত্ৰীবাহী মাল বাহী যান বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয়। অসমত বিমান পৰিবহনৰ বাবে গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ যিওৱে আৰু ডিব্ৰুগড় যোৰহাট তেজপুৰ আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিমানবন্দৰ আছে আছে ন অসমীয়া ভাষাত বিমান বা উৰাজ জাহাজ সম্পৰ্কে কিছু প্ৰয়োজনীয় শব্দ
উম হয়
এৰপ্লেনক উৰা জাহাজ বুলি কয় আমাৰ এয়াৰপৰ্টক কয় আপোনাৰ বিমান বন্দক বিমান যাত্ৰী বিমান পৰিচাৰিক আৰু টিকট উৰাজাহাজ আৰু অসম অসমৰ আমাৰ অসমীয়া সাংস্কৃতিক আৰু ইউটিউব কমেণ্টত উৰা জাহাজৰ চৰ্চা বৃদ্ধি পাইছে।
অসমৰ এজন জনপ্ৰিয় ইউটুবাৰ ডিম্পু বৰুৱাই উৰাজাহাজেৰে আৰু অসমলৈ উৰাজাহাজৰ পাৰ্থ অনাৰ অভিজ্ঞতা তাক লৈ সুন্দৰ ভিডিঅ' প্ৰস্তুত কৰিছে
উম হয়
হয় ন
উম হয় হয়
বাকী একো নকলে আপুনি একো নকলে যে
হা হা
একো নকলে।
কি ক'লে?
একো নকলে কওক কিবা এটা
অ হয় এ আপুনি কি কৈছে কথাখিনিও হয় বাৰু ঠিক অ হা
ইয়াত হ'ল বিমান বন্দৰ বাৰু তকৈ গধুৰ কিন্তু উৰিব পৰা এক প্ৰকাৰৰ আকাশ জানি যাত্ৰী আৰু সামগ্ৰী পৰিবহনৰ তথা যুদ্ধ ক্ষেত্ৰ উৰা জাহাজ ব্যৱহাৰ কৰা হয় উৰ বা উৰিব পৰা আৰু জাহাজ শব্দ মানে বেলেগতো ইমান ওজন এইখন এ উৰা জাহাজখন ইমান ওজন আছে ন সেইখন উৰিব কেনে কেনেকে পাৰে
উম উম
হয়
হয় হয় তেনেকৈ আমম উৰা জাহাজত যিবিলাক আমাৰ মানে লাগেজ বুলি কোৱা হয় চ' সেইবিলাক বস্তু যে নিয়া হয় সেই এইবিলাক কাৰ্গ বুলি কোৱা হয় বা তেনেকে নিয়া হয় ধৰক চি এছ এফৰ চি এ দু দুই ৰকমৰ আছে এটা গভৰ্মেন্টৰ ফালৰ প্ৰভাইড কৰা থাকে এটা এয়াৰপৰ্টৰ ফালৰ পৰা প্ৰভাইড কৰা থাকে কিন্তু এয়াৰপৰ্টৰ ফালৰ পৰা সেইটো নৰ্মেল আৰু যোনটো গভাৰ্মেন্টৰ ফালৰ পৰা তেওঁলোকে চব কৰিব
হয় হয় আৰু ইয়া ইয়াৰেতো আৰু বহুত কেইছুমান আছে যেনে তোমাৰ ইয়াৰ এ ইয়াৰ বায়ু সেনা আছে বায়ু সেনা।
অ হয়।
বায়ু সেনাটো আপোনাৰ এনেকুৱা প্ৰাইভেট জেট মানে। নিযাকৈ থাকে।
অ
এই তাতেও তাতো ত আপোনাৰ আছে ন।
অ আছে অহ আছো আছে। হয় বহু ধৰণৰ বস্তুৱে আছে গ্ৰাউন ষ্টাফ আছে গ্ৰাউন ষ্টাফৰ কাম যেনেকৈ টিক- কাউন্টিং কৰা। তাৰ পাছতে পেচেঞ্জাৰ বোৰৰ লাগেজ চেকিং কৰা। তাৰপাছতে ধৰক অম কি বুলি কওঁ ধৰক লেগেজৰ লেগেজ টেগ লগোৱা তাৰপাছতে হে আমি বৰ্ডিং পাছ পাও বৰ্ডিং পাছ পোৱা পিছত হে আমি কৃপাছল এ ৰিয়াত আমাৰ চেকিং কৰা হয় হিপাৰচেল এৰিয়াত অ চি এছ এফ এ আপোনাক চেকিং কৰে চেকিং কৰাৰ পিছত আপোনাৰ বেগেজ বেগেজত স্ক্ৰেনিং হয় স্ক্ৰিনিং হোৱাৰ পাছত আপুনি অহ যদ- বৰ্ডিং পাছ পে বৰ্ডিং এৰিয়াত যাই পেলাই বৰ্ডিং পাছ পাব তাত আপোনাৰ পেকেজ টেক লাগিব। তাৰ পিছত আপুনি বৰ্ডিং পাছ পাব তেনেকে আপুনি তাৰপিছতে আপোনাৰ যোনখন ফ্লাইট হয় সেইটো গেটত সেইখন সেং গেটত গৈ পেলাই ৰখিলে তাৰে পুৰা আপোনাক যোনখন এয়াৰক্ৰাফ থাকে তাৰে ষ্টাফ থাকে সে তেওঁলোকে লৈ যায়।
বায়ু, বায়ু সেনা আপোনাৰ ধৰক বায়ু সেনা এখন আছে ন বায়ু সেনা আছে কৰ্মস্থৰ কাৰ্বি বিলাক আৰু সৈনিক সুযোগজনক গুৱাহাটী তেজ তেজপুৰ যোৰহাট এ অং আৰু মোহিনী বাৰীসহ আসামে একাধিক এজাক ফ্ৰেঞ্চচ চেছ অন আৰ টু বাইক নিয়োগ প্ৰক্ৰিয়া যোগ্যতা সোতৰ পইণ্ট ফাইভ থাকে। আৰু বাইশ বছৰ বয়সীয় ব ৱিত পুৰুষ আৰু মহিলাৰ আবেদনৰ প্ৰপত্ৰে পাৰ্বত নুণ্যতম পঞ্চাশ পাৰ্চেণ্ট নম্বৰ সহজ শ্ৰেণী বিভাগৰ হয় ন।
অ হয় হয়।
এয়াৰফ্ৰে এয়াৰফৰ্চ ষ্টেশচন যোৰহাট।
উম উম অ আৰু আমাৰ ইয়াতেও আছে আজাৰা।
অ আসামে ভাৰতীয় বিমান বা এই বাহিনী একাধিক গুৰুত্বপূৰ্ণ সমবায়িক ঘাটি আৰু চেকচন বইজ আৰু এগ বুলি অৱস্থা নিচে দেও হলো। দেৱল এয়া এয়াৰফস্তত
অ হয় অ হয় আৰু সেই এয়াৰফৰ্চ আহ যোৰহাটৰ এ ইউ ইউনিভা- ইউনিভাৰ্চিটিৰ ওচৰতে আছে।
যোৰহাটত আছে, তেজপুৰ আছে। আপোনাৰ গুৱাহাটীত আছে, মোহনবাৰী আছে।
অহ হয়।
ডিব্ৰুগড় ডিব্ৰুগড়, ডিব্ৰুগড়ত আছে। উম
হয়-হয় আৰু ধৰক তাৰ লগতে বৰ্তমানতো আহিব বা